হেল্ল'।
মিলমণি কি খবৰ?
হেল্ল'।
হেল্ল'।
অ।
কি খবৰ তোমাৰ?
ভাল। কি কৰিছা?
এনেই। বহি আছো ৰুমত। গৰম ন? অ'।
কিবা মোক ফিচৰ ৰেচিপি লাগিছিল।
ৰেচিপি, কিয় বনাবা নেকি তুমি?
অ' মানে মই ফিজ-ফিজ আনিছিলো। কিবা বনাই খাম বুলি আৰু মইতো ভাত। চাদ বনাব নাজানো হয় একৰে আৰু তুমিতো ভালকে বনাব জানা আৰু বেংগলী। টেষ্টি থাকে সেইকাৰণে, ৰেচিপি লাগিছে।
ৰেচিপি লাগিছিল।
য়েছ।
অ'। অ' ঠিক আছে তেনেহ'লে, লিখি ল'বা এনে কিবা এনেই। মনত ৰাখিবা আৰু, লিখি ৰাখিবা নে মনত ৰাখি? কিবা মই ক'লে এইটো কথা কৈছো।
ভালকে শুনা নাই।
মানে, মই মানে ৰেচিপিটো যে কম মাছৰ মানে এইটো। মাছটো কেনেকে বনাব লাগে? কি মাছ তুমি কি মাছ
কিবা, মানে বেছি মচলা নালাগে। অকমান, অ মানে। বেছি মছলা ইউজ নকৰাকে। অকমান এটা-দুটা মচলা দি কেনে হৈ যায়। আৰু টেষ্টিও হয় এনেকা, ৰেচিপিটো লাগিছিল।
অ' আমাৰতো আৰু মছলাটো বেছি খায়, কিন্তু কমকেও খাই আৰু সেনেকে যদি ডাঙৰ মাছ হয়। তাই মানে ডাঙৰ মাছটো এনেকে আলুৰ, আলু। এইটো আলুদি বনাব পাৰি অকল। তেনেকে অ মাছতো আগতেটো ভা
ৰেচিপিটো এ--বেঙ্গলি ষ্টাইলত যেনেকা বনাই এইতো টো বেষ্ট ৰেচিপি।
অ বেঙ্গলি অ, অ বেঙ্গলি বেঙ্গলি মানুহৰো বহুত- ধৰক মানে, বেঙ্গলি মানুহে মাছ খাই ভাল পায় ন'। বহুত মাছ আছে চব্‌ মানে, বেলেগ বেলেগ মাছ বেলেগ বেলেগকে বনাই আৰু। আমাৰ যেনেকে এইটো, কিবা ডাঙৰ মাছ
কিবা মানে?
আমাৰ বেঙ্গলি মানে এইটো মানে বেঙ্গলি, বেঙ্গলি মানুহে বেছিকে এইটো ইলিছ মাছ টো খাই ভাল পায় আৰু বেঙ্গলি মানুহৰ ইলিছ মাছটোৱেই মেইন আৰু। এনেই চব মাছেই খায় মাছ নহ'লে আৰু থাকিব নোৱাৰে আৰু বেঙ্গলি মানুহে। মানে মাংস যিমানে নাখাৱক কিন্তু মাছটো মানে সপ্তাহত- মানে ছয় দিনৰ ভিতৰত পাঁচ দিন, চাৰি দিন মাছ তো মানে থাকিবই লাগে। নহ'লে আৰু বেঙ্গলি মানুহে আৰু এনেকে কিমান দিনৰ পৰা নিৰামিষ খাই আছো বুলিহে সৰু মাছ ডাঙৰ মাছ হওক, লাগেই আৰু মাংসটো সু সপ্তাহত, মানে সপ্তাহত নাখালেও হ'য়। একসপ্তাহ দুই স সপ্তাহ পিছে খালেও হ'য়। কিন্তু মাছটো মো লাগে আৰু। অহ
অ, অ মাজে
এতিয়া ৰিচিপ, এইটো অ, অ অ হ-হ মানে এইটো উম মাছটো মানে, এইটো ডাঙৰ মাছ হ'লে আগতে হাল আ এটো কেৰাহিত তেলটো- গৰম কৰিব লাগে ভালকে যাতে, পানী নাথাকে কেৰাহীত
ও
জাকেট। কেৰাহিত পানী নাথাকে, তাৰ পিছত কেৰাহিটো ভালকে গৰম হলে তাতে তেল ঢালি দি- দিব লাগে সৰিয়হত তেল আমাৰ, বেঙ্গলী মানুহৰ মানে সৰিয়হৰ তেলটোয়েই মেইন। মানে আৰু সেইটোয়েই খাই আমি। মানে, এইটো--সৰিয়হ তেলটো অ নৰ্মেলি পায়। অহ অঁ, অঁ মাৰ্কেটত এইবিলাক থাকে। এইটো অনুপম অঁ--অনুপ পম তেলটো, মানে এইটো খায়েই আমাৰ, মানে এইটো সেইটো মানে দিব, আ কেৰাহিত কিটো গৰম হ'লে তাতে ঢালি দিব লাগে। মানে, পৰিমান মানে হিচাপত দিব লাগে আৰু যিমান লাগে। পিছে মাছটো মাছটো ওঁ মাছ হালধীয়া, নিমখ সেইবিলাক আ হে হালধী আৰু নিমখ লগাই মাছটো তেলত মানে ফ্ৰাই, মানে ভালকে ভাজিব লাগে। একদম ভালকে ভাজিব লাগে যাতে মানে কেঁচা নাথাকে। সেনেকে ভাজি- উঠাই ল'ব লাগে। তাৰপিছত এইটো জিৰা আছে জিৰা, জিৰাটো তেলত জিৰাটো অলপ মানে চম্বাৰত দিব লাগে। জিৰা আৰু এইটো, শুকান জলকীয়াটোও দিব পাৰি। দিয়াৰ পিছত তেজপাত টো দিব পাৰি। দি অলপ ভাজি কেনে এইটো কলা হ'ব অলপ কলা হ'লে তাৰপিছত আলু কাটি থৈ দীঘল দীঘলকে আলু টো কাটিব লাগে সেইটো সেইটো দি অহ
হব
আলুটো মানে যেনেকে খাই আৰু বেছি মান অ বেছি মানু থাকিলে বেছিকেই দিব লাগিব আৰু যদি অ দুজন এজন মানুহে খাই এটা দু টা দিলেই হ'ল মানে দুজন মানুহে যদি দুজন মানুহে খায় তেনেহ'লে দুটাত আলু দিলেই হ'ল আৰু দুটা দিয়াৰ এইটো অ যদি বেছি নাখায় আৰু অ উম ত দি এইটো হালধি গুৰি তাৰপিছত হালধি গুৰি এই নিমখ আৰু জলক অ জলকীয়া গুৰিটো অ মানে দি অলপ ভালকে ভাজিব লাগে আলুটো যাতে অলপ ভালকে ভাজা হয় সেইকাৰণে ভাজি তাৰ পিছত পানী দিব লাগে পানী দিয়াৰ পিছত মানে অলপ পৰিমণ হিচাপতে দিব লাগে পানীখিনি পানীৰ দিয়াৰ অলপ বেছিকে অলপ পানী দি সেইখিনি অলপ শুকাব লাগে অলপ শুকাব লাগে যাতে অ যাতে ভালকে আৰু হয় আৰু পিছত পানী খিনি শুকোৱাৰ পিছত মাছ ভাজি থোৱা মাছখিনি তাতে দিব লাগে দিয়াৰ পিছত অলপ সময় মানে সেইখিনি অলপ জুইত ৰাখ জুইত দি তাৰপিছত নমাই দিলেই হৈ যায় এইখিনিয় মানে নৰ্মলে আৰু এইখিনি আৰু যদি কিবা ইয়াতে মানে বেলেগকে বনাব পানী মিক্স কৰি পিয়াজ পিয়াজ, আদা খিনি মিক্স কৰি দিব লাগে আৰু আ। আৰু কিহৰ লাগে
আৰু মাহ ছৰে লাগে আৰু মাছতো আৰু বেলেগৰ লগত বনাই নহয় সেটো কি কয় মাষ্টাৰিট লগতো
হা
মাষ্টাৰ শিট
অ ইলিছ মাছ এটো সেইটো ইলিচ মাছটো মানে বহুত- তেজদিহাৰৰ ভিতৰত বহুত অ হেল্ল' হেল্ল'
শুনি পোৱা নাই
মানে আহ এতিয়া শুনা পাইছে না
অ অ
এইটো সৰিয়হ বুলি কয় ন সৰিয়হ দি এইটো ইলিচ মাছ বনাই ইলিচ মাছটো ভাজিব না কেতিয়াবা ভাজি দিয়ে কেতিয়াবা এনেই দি দিয়ে আৰু ভাজিবও নালাগে কেতিয়াবা মানে যদি ইলিচ মাছৰ ইটো ফাপা বুলিয়ে কয় ন ভাপত দিয়ে যদি সৰিয়হত দি ভাব মানে মানে পিয়াজ পিয়াজ পিঁয়াজ জলকীয়া আদা, নহৰু মানে এইটো মিক্সটো কিবা মিক্স কৰিব লাগে মানে বা কিবা মিক্সিত মাৰি পিছত আহ নহৰু এইটো হালধি গুৰিটো মিক্স কৰি তেল সৰিয়হ তেলটো কেঁচা তেলটো অ অ সেইটো কেঁচা তেলটো লগতে মিক্স কৰিব লাগে সিহত এইটো আৰু এইটো সৰিয়হটো গুৰি কৰি মানে তেলৰ লগত সেটো মচলাৰ লগত মিক্স কৰিব লাগে কেঁচা তেলৰ লগত মিক্স কৰি মাছখিনি দি মাছখিনি তাতে মিক্স কৰি ধুনীয়াকে মানে কিবা টিফিনত কিবা টিফিন বা কেৰাহিত ঘ থৈ ভৰাই সেইখিনি মানে জুইত জুইত দিব জুইত দিব লাগে নহলে গৰম কিবা জুইত দিব লাগে জুইত নহলে এইটো। কিবা গৰম পানী কিবা ভাপত থব লাগে অলপমান কিবা ৰাখি। উম মাছ মছলা একেলগে মিক্স কৰি
অ বাইদেউ।
অ এতিয়া শুনা পাইছে।
অ মানে এইটো ভাপত দিব লাগে মানে চব মছলা খিনি মাছৰ লগত নি। কৰি।
উম।
ভাপত দিব লাগে তাৰ পিছত ভাপত দিয়াৰ পিছত। মানে দছ পোন্ধৰ মিনিট মান তাতে ৰাখি নমাই দিলেই হৈ যায়। টো বহুত টেষ্টি লাগে খাই।
অ মই শুনিছিলো এইটো মানে মেনডেজ থ হয় বুলি সেইকাৰণে অকমান। ইমান ৰেচিপি লাগিছিলো মইয়ো মানে ট্ৰাই কৰিম বুলি।
অ।
আজি ৰাতি টেই বনাই কিনে চাম মইয়ো বেংগলী ষ্টাইল।
অ চাবা ভালকে বহুত টেষ্টি লাগেটো আৰু মাছতো বহুত কা কাইত আছে চাই খাবা বা আৰু
মাছতটো কি খা কি মাছ ল'লে ভাল হ'ব।
উম মাছটো এইটো আমাৰ এইটো কাটলা মাছ বুলিও কয় মানে কিবা কাটলা মাছো আছে। ছে তাৰপিছত নহ'লে ইলিছ মাছ আৰু এইটো কিবা মিছা মাছ এইবিলাক দি বনাবও পাৰি কিন্তু টো মেইন আৰু এইটো ইলিচ মাছ টোয়ে মানে টেষ্টি লাগে আৰু নহলে এইটো কিবা সৰু সৰু এইটো আমাৰ বটা মাছ বুলিয়ে কয় সেইটো দিও বনাব পাৰি।
উম কিবা এনেকাে ৰৌ মাছ এ এনেকাে লগত বনাব নোৱাৰে নেকি
মাছৰ লগতো বনাও আৰু মাছটো অলপ ভাজি লব লাগে আক আগতে কিতু এলিছ মাছটো। মানে কেঁচাই মানে এ ভাপত দি হ'লেও খাব পাৰি কিন্তু বেলেগ মাছ বিলাক ভাজি ললে অলপ ভাল হয় সেইবিলাক কেঁচা খাওতে অলপ কিবা লাগে আৰু এনেই ভাজি ল'লে সেইটো বেছি টেষ্টি লাগে আৰু সি।
মানে ৰৌ মাছ ললে ফাৰ্ষ্ট ভাজিব লাগিব ভাজা পাছতহে মছলা ক যি যি ঘূৰিছিলে
অ অ এইটো এইটো এইটো এইটোৰ লগত মিক্স কৰি বনাব নালাগে সেই আকৌ বেলেগকে মানে মচলা খিনি হেল্ল সেইটো মানে অ জুইত জুইত দি এইটো ভাপত দিব নালাগে এইটো এইটো মছলা খিনি ভাজি লৈ পানী মাৰি পানী দিব লাগে পানী দিয়াৰ পিছত কিবা পানী খিনি উতলাই মাছ খিনি অলপমান গ্ৰেভি টাইপ কৰিলেই হৈ যায়। আহ হেল্ল' হেল্ল'
হেল্ল' নেট নাই নেকি হে হেল্ল'
অ হ'ব দিয়ক তেনেহ'লে এ অ অ অ অ অ ঠিক আছে